অ', শুনা পাইছো।
কি কৰি আছ?
এ' শুইছিলো, শোৱাৰ পৰা এতিয়া ইমান গৰম উঠি গুচি আহিলো।
অ', অ'। কাৰেন্টটো নাই নে কি?
কাৰেণ্টটো নাই সেইটোৱে মানে কাৰেণ্টটো যোৱাৰ কাৰণে উঠি গুচি আহিলো।
অ', এই ময়ো শুৱা নাই ইমান গৰম পৰিছে ন' শুবলৈ কিবা ইচ্ছা লগা নাইচোন।
অ', সেই গৰমৰ যহতে বহুত মানুহৰ মানে এতিয়া আমাৰ এইফালে টো কাৰেণ্টটো যদি গুচি যায় ন
অ', অ'।
ত' মানুহবোৰ পুৰা হেৰি হ'ব বাহিৰত দেখিবি আৰু।
অ', সেইটো হয় বাৰু।
চব, চব জেগাতে তোৰ চব জেগাতে এনেকুৱা হয়।
ত' আজিকালি এপি মানে কাৰেণ্টটো এনেকুৱা বেয়া গতি হৈছে নহয়।
উম, উম। উম, এ। গুচি যায় কিন-কিনীয়া বৰষুণ এজাক পৰিলে কাৰেণ্টো যায়গে।
সেইটো-সেইটো কিন-কিনীয়া বৰষুণ এজাক দিলেও কাৰেন্টটো যাব, তাৰ পৰা আকৌ অত্যাধিক যেতিয়া ৰ'দ হ'ব তেতিয়াও কাৰেণ্টটো যাব মানে এ সিহঁতে কাৰেণ্টটো কাটিয়ে থাকে আৰু। মনৰ ইচ্ছামতে কাটি থকাৰ নিচিনাকে কাটি থাকে।
উম, সেই
বাকী সেই ভাত পানী খালি নাই?
খাই মেলি এইটো কি বুলি কয়, শুবলে মানে মই গোটেইখন গাটো ধুলোগে গৈ মেলি, ধুই লৈ আহি ফেনৰ তলতে বহি আছিলোঁ।
উ অ'।
উম, তাকে তাৰপৰা ভাত কিহে খালি? উ
ভাতটো সেই এই পটল ফ্ৰাই কৰা আছিলে, তাৰ পাছত আকৌ কোমোৰা ভাজি অকমান আছিলে দিনৰ ভাজি বাৰু।
অ' অ'।
আকৌ এতিয়া তোৰ, এই ভাত কেৰেলা, আলু এনেকে বনালে।
অ'।
এ ভাত কেৰেলাবোৰ খাই খাই কিবা ভাল নালাগে, আমনি নালাগে-আমনি লাগে, কেলে জানো পায়।
ও আমাৰ ঘৰত যে তোক কৈছো গোটেইখন ভাত কেৰেলাই নহয়, তোক খাওঁ, ৰাতিপুৱা ভাত কেৰেলা, দুপ পৰীয়া ভাত কেৰেলা, ৰাতি ভাত কেৰেলা, তোৰ খাই খাই আমনি লাগিছে মোৰ।
মোৰো সেই এই-কেলে জানো, এসাঁজ বা দুসাঁজ খালেই মোৰ মানে
সেইটো হয়য়ে। উম উম, আমনি লাগে।
আমনি লাগে কিবা, অ' তেনেকুৱা পাই, আগতে এই এই কিবা সেইটো মই ইমানো বেয়া পাওঁ বুলি ক'ব নোৱাৰো, ভাত কেৰেলাটো ধৰ
এ মইও সেই একেই, মই ইমানো বেয়া না, উম, মইও মানে ইমান নো বেয়া নাপাও খাই পেলাই। কিন্তু একেটা বস্তুকে মানে সদায় খাই থাকিব নোৱাৰি নহয়।
এ আকৌ ঘৰত তোৰ বেলেগ পাচলি নহয় ন, সেইকেইটা পাচলিহে হ'ব।
উম, সেইটোৱেই।
এই জিকা-জিকাও মই খাই পেলাই ইমান এটা বেয়া নাপাওঁ, কিন্তু সেই জিকাও নহয়।
উম উম।
এই কাম এটা কৰিবি, ভাত কেৰেলাটো প্ৰথমতে অলপ বইল কৰিবি
উম।
হাফ বইল কৰিবি, বইল কৰি পেলাই ফ্ৰাই কৰিবি ফ্ৰাই কৰি পেলাই খাবি, তেতিয়া এইটো মানে খাব পাৰি মজা। লেংগুৱেজ ইজ ইংলিছ।
অ' অ', তই কিবা এটা বাজি দিছিলে, কিহৰ?
এই কিবা এটা বাজি গৈছিলে, ফতকে ফোনতে।
হা?
ফোনতে কিবা এটা বাজি গৈছিলে, মোৰ ভাগৰ।
অ' অ', উম। তাৰ পৰা তাকে, হেৰি এইটো কি বুলি কয়, তাৰপৰা বাকী এতিয়া খবৰ খাতি কচোন তহঁতৰ ঘৰৰ।
অ', বাকী খবৰ খাতিতো ঘৰৰটো ঠিকেই আছে বাৰু।
উম।
উম আজি পইচা পালি নাই?
হা?
সিদিনাখন কাম কৰা বুলো পইচা পালি নাই?
অ', পালো পালো, অ'।
ঠিকে আছে, আজি পুৰা পাৰ্টী পালো পালো।
হা, অ' কি কৈছ?
পাৰ্টী আৰু বোলো পুৰা।
হুম, তাকে। সেই নহয় অ ত ৰাইজক মানে। খোৱালি।
এই কিহলৰ আমাৰ দেউতা যে অসুখ যে হৈছিলে।
অহ,
তাতেটো হোতেনে মানে যিগৰাকী বাইদটৱে মানে চিষ্টাৰ। নাৰ্চ যৰাকী মানে নাৰ্চ তোমাৰ বিজি থাকে ন। সসেই মানে পইচা লোৱা নাই। মানুহ একদম মানে তোৰ আমাৰ ধৰ এতিয়া আমি যত থাকো তাতো আমাৰ পৰিয়ালৰ মানুহ নাই।
আ
কিন্তু তথাপিতও মানে সেই খ মানুহবোকে মানে আমাৰ নিজৰ নিচি বা আমাৰ কিবা এটা বিপদত। এই সিহঁতে এ হেৰী কৰো আৰু সিহতঁৰ যদি কিবা বিপদ হয় তেতিয়া মানে আমিও অহা মানে যাওঁ।
অ
গতিকে মানে নিজৰ তেজৰ সম্পৰ্ক নাথাকিলে মানে নিজৰ নিচাকৈ কাম বন নকৰোঁ।
অ